কি কৰি আছা তুমি?
এনেই আছিলোঁ তুমি?
ময়ো এনেই আছো ৰবা।
অ হয় নেকি কোৱাতে
অ আজি অলপ মোবাইল ফোনৰ ওপৰত বিষয়ে আলোচনা কৰিব ওলাইছিলো
অ অ নিশ্চয় কৰাচোন ময়ো মানে কৰিব খোজি। ছিলো।
অ আজিকালিটো গম গমেই পাইছা ন মোবাইল ফোনৰ বিষয়ে।
অ বহুত গম পাইছোঁ
অ আজি আমি বৰ্তমান সময়ত মোবাইল ফোন আমাৰ দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংশ হৈ পৰিছে
হয় ঠিকেই কৈছা আগত কেৱল ফোন কৰাৰ বাবে ব্যৱহাৰ কৰাই আছিল কিন্তু এ তিয়াৰ জৰিয়তে বহুত কাম কৰিব পাৰি
ঠিক কৈছা।
মোবাইল ফোনে যোগাযোগ ব্যৱস্থাত বহুত সহজ কৰি তুলিছে। আমি মুহুৰ্ত্ততে প‌ৃথিবীৰ যি। কোনো ঠাইত থকা লোকৰ সৈতে কথা পাতিব পাৰো মুখা মুখামুখিকৈ কথা পাতিব পাৰো যেনেকৈ ভিডিঅ' কল কৰিব পাৰো ন
হয় ঠিকেই কৈছো কেৱল কথা পাতিবই নহয় ভিডিঅ' কলৰ জৰিয়তে মুখামুখি কথাও পাতিব পাৰো
হয়, শিক্ষাৰ ক্ষেত্ৰতো মোবাইল ফোনৰ গুৰুত্ব বহুত বহুত অনলাইন ক্লাছো হয়, শিক্ষামূলক ভিডিঅ' কলো কৰিব পাৰি। ইয়াৰ জৰিয়তে সহজে লাভ কৰিব পাৰি শিক্ষাৰ বিষয়ে বহুতো কথা জানিব পাৰি
হয় হয় ঠিকেই কৈছে বিশেষকৈ কভিড নাইণ্টিন সময়ত মোবাইল ফোনেৰে শিক্ষাৰ ধাৰা অব্যাহত ৰখা গুৰুত্ব ভূমিকা পালন কৰিছে।
ঠিক কথা ইয়াৰ উপৰিও মোবাইল ফোন, অনলাইন বেংকিং, ডিজিটেল পেমেট পেমেন্ট আৰু অনলাইন বজাৰ কৰাৰ সুবিধাও দিয়ে হয়নে?
হয় হয় এতিয়া বহু মানুহে নগদ ধৰণৰ পৰিৱৰ্তন ইউ পি আই বা ডিজিটেল পেমেন্টে বৱহাৰ কৰিছে হয়নে?
হয় মনোৰঞ্জনৰ ক্ষেত্ৰত মোবাইল ফোনে ব ফোনে বহুত উপযোগী যানতোনা বি মোবাইল চোৱা চিনেমা চোৱা খেল খেলা বহুত ধুৰণা। খাদ্য খোৱা খাদ্য আমি অৰ্ডাৰ দি খাব পাৰো এনেকুৱা বহুত ধৰণৰ উপযোগী হৈছে।
হয় হয় কিন্তু আজালি মবাইল ফোনত কিছুমান অপ উপকাৰিতাও আছে জানা নে
কেনেক কেনেকুৱা মানে।
কৰি নাকি। মানে বহুত সাত হজীয়া। বহুত চাজাদি সামাজিক মাধ্যম আৰু অনলাইন খেলত আসক্ত হৈ পৰি আছে। বহুত তে মানে সামাজিক মাধ্যমৰ জৰিয়তে বহুতে খেলা ধুলাই পাপজি খেলা সেইটা মানে বহুতো নষ্ট কৰি দিছে মানে পৰিৱৰ্তন য়াক
হয় মইো শুনিছো বহুত লৰা এনেক কোৱাছে যেনে গেম খেলি নিজৰ দেহে দেহ ত্যাগ কৰিছে। পইচা বহুত বহুত খেলত পইচা হেৰুৱাইছে নানা ধৰণৰ বহুত কথা আছে ন
অ বিশেষকে ব্যক্তিগত তথ্য চুৰি চাইবাৰ অপৰাধ বা ভোৱা খবৰ সময়ত বৰ্তমান বৃদ্ধি পাইছে।
অ সেয়েহে মোবাইল ফোন সাৱধানতাৰে আৰু সীমিতভাৱে ব্যৱহাৰ কৰাটো উচিত আমাৰ বাবে ন
হয় হয় মই ভাবো যে মোবাইল ফোনৰ এটা উপকাৰী সজুলি কিন্তু ইয়াৰ সঠিক বৱহাৰ মূল কথা। আমি সঠিক বৱহাৰ কৰিব লাগে।
অ একেবাৰে ঠিক কৈছা দেই তুমি সঠিকভাৱে ব্যৱ ব্যৱহাৰ কৰিলেহে জ্ঞান যোগাযোগ আৰু উন্নয়ৰ এক শক্তিশালী মাধ্যম পোৱা হব।
হয় হয় গতিকে আমি মোবাইলৰ ফোনক সুবিধা গ্ৰহণ কৰিব লাগে আৰু অব্যৱহাৰ পৰা আঁতৰিব থাকিব লাগে।
হয় হয় তাৰোপৰি বহু ছাত্ৰ ছাত্ৰী সামাজিক মাধ্যম আৰু অনলাইন খেলত আসক্ত হৈ পৰে।
হয় এক লকডাউনৰ সম লকডাউনৰ সময়ত কিমান মানে কিমান জন ঘৰত ছাত্ৰ ছাত্ৰী এনে বহি আছিলে কিন্তু ভিডিঅ' কলৰ জৰিয়তে অনলাইন ক্লাছ কৰিব পাৰিছে বা শিক্ষা গ্ৰহণ কৰিব পাৰিছে।
অ বহুতো বহুতো সুবিধাও আছে। অনলাইন ক্লাছ কৰিব পাৰি
হয়
বৰ্তমান যুগত মোবাইল ফোনৰ বহুত প্ৰহাৰ
হয় হয় আৰু মোবাইল ফোন হৈছে আধুনিক তথ্যৰ প্ৰযুক্তিৰ এক অন্যতম সৃষ্টি।
অ মোবাইল ফোনৰ উপ উপকাৰী দিশবোৰৰ সমান্তৰাল ভাৱে বহু বহুতো অপকাৰী দিশা আছে। বহু ছাত্ৰ ছাত্ৰীয়ে মোবাইল। নৰ সৎ আৰু সঠিক ব্যৱহাৰ নকৰি ফেচবুক, হোৱাটছপ, ইনষ্টাগ্ৰাম এইবোৰ ব্যৱহাৰ কৰে। সময় নষ্ট কৰে ফলত নিজৰ শিক্ষাৰ ভাল ব্যৱহাৰ নহয়, শিক্ষাৰ প্ৰতি বেয়া হেৰি হয়।
আৰু এতিয়া বৰ্তমান যুগত মোবাইল ফোনৰ বহুত প্ৰসাশ তথ্য উপজিকাৰ কথাও কোনেনো কৰিব পাৰে
হয় এতিয়া তুমি এনে আৰু
অ কোৱাচোন
মোবাইল ফোনে, ফোন হৈছে আধুনিক তথ্য
হয় হয় কিয়নো ইয়াৰ যথেষ্ট উপকাৰী দিশ আছে। পৃথিৱীত যিকোনো ঠাইত বাস কৰা লোকৰ মাজত আমি মানে কথা পাতিব পাৰো বা আমাৰ নিজৰ মানুহবোৰাকৰ লগত যোনে যোনে দূৰত আছে সেয়াৰ লগত আমি ভিডিঅ' কলিং কথা পাতিব পাৰো।
হয় যেনে আমাৰ কেতিয়াবা লাগতিয়াল বস্তুৰ বাবে পইচা লগা হলে উপাৰ্জন ধন লগা হলে আমি। মোবাইল ফোনৰে ইউ পি আই কৰি ল'ব পাৰো।
হয় ঠিকেই কৈছা তুমি আৰু আমি বিভিন্ন ঠাইৰ সঠিক তথ্য যোগানৰ লগতে ভ্ৰমণ বা টিকেটৰ ব্যৱস্থা কৰিব পাৰো যেনেকে আমি অনলাইন বুকিং টিকেট কৰিব পাৰো।
হয় হয় মোবাইল ফোন প্ৰথমে আৱিষ্কাৰ কৰিছিল মাৰ্টিন কুপাৰে নামৰ ম মত তলা কোম্পানীৰ এজন গৱেষকে ঊনৈশ সাত তেসত্তৰ চনত বৰ্তমান বিভিন্ন প্ৰকাৰৰ আৰু উচ্চ মান নন্দৰ মোবাইল ফোন উপলব্ধ হৈছিলে হয়নে? নানা কোম্পানীৰ হৈছে মোবাইল ফোন
হয় হয় তুমি ঠিকেই কৈছা আৰু ঘৰৰ পৰা বয় বস্তু ক্ৰয় কৰা বা মনোৰঞ্জ বিৱয়ায় সুবিধা লাভ কৰা উপৰিও খেলা ধূলাৰ বিশ্বৰ বিভিন্ন বা বাতৰি সংক্ষেত পাব পাৰো আমি।
অ হয় আজিকালি আজিকালিৰ যুগত সৰু যোন ল'ৰা ছোৱালীবোৰ শিশু বোৰ থাকে। সিহঁতেও মোবাইল ফোন চাই মোবাইল ফোন মানে নহলে খাদ্য খাব নু যে এনেকুৱা টাইপৰ মানে বহুত কথা হয় ন
হয় হয় তুমি ঠিকে কৰিছা আৰু আজিকালি আমি মোবাইলৰ জৰিয়তে আমি মানে শিক্ষা শিকিব পাৰো বা আমি ইংলিছ কথা শিকিব পাৰো, স্পকিং ইংলিছ শিক পাৰো।
অ হয় আজিিকালি ত মোবাইল ফোনৰ যোগেদি অনলাইন কাম বোৰো পোৱা হয়,। বহুত নানা কাম পাওঁ। নানা ধৰণৰ কাম পোৱা হয়। হয়নে বাৰু?
হয় হয় আজিকালি অনলাইনৰ চব মানে পোৱা যায় কাম বিলাক। আজিকালি অনলাইন কাম ব বহুত ওলাইছে, বহুত ধৰণৰ ওলাইছে।
অ আজি আৰু এটা উপকাৰিতা আছে যে বহুত শিশুৱে মোবাইল ফোন চাই নিজৰ সৃষ্টি হেৰুাব লগা হৈছে, হেৰুৱাব লগা গীয়া হৈছে। বহুতৰ সৃষ্ট ষ্টি মানে কম কমি গৈছে, এনেকা সেনেকুৱা টাইপৰ পঢ়াত তেতিয়া মানে পঢ়াত মন ন বহে, মাথাৰ বিষ হয়, এনেকুৱা বহুত নানা ধৰণৰ
হয় আৰু মোবাইল ফোনৰ প্ৰতি বাঢ়ি অহা আসক্তিৰ ফলত ছাত্ৰ ছাত্ৰীৰ অ অসুস্থ কৰ্ম বিষৰ্ম হৈ পৰিছে, তাৰোপৰি মোবাইল ফোনত অধিক ব্যস্ত থকাৰ ফলত পৰিয়ালৰ তথা আত্মীয় স্বজ্জনৰ লগতো সম্পৰ্ক আৰু আত্মীয়তা কমাই আনিছে।
হয় আৰু বহু এনেকুৱা বহুত ধৰণৰ এনেকুৱা আমি যেনেকৈ এতিয়া কেতিয়াবা আমাৰ কিবা লগা হলে এতিয়া আমি অনলাইন অৰ্ডাৰ কৰিলে আমাৰ ঘৰত আহি দি থৈ যায়, বহুত এনেকুৱা এপ আছে মোবাইল ফোনত, যত আমি সুবিধা লাভ কৰিব পাৰোঁ।
হয় হয়। আৰু আমি ফেচবুকৰ পৰা আমি কিছুমান গুৰুত্বপূৰ্ণ কথাও জানিব পাৰো বা কিছুমান লাগতিয়াল বস্তুও আমি বুজি জানিব পাৰো ফেচবুকৰ পৰা। বা আজি নিউজ হঠাতে কিবা এক্সিডেণ্ট হলে বা আমি নিউজ চিউছ গম পাই যাওঁ।
অ আজিকালিটো মোবাইল ফোনত বহুত ভালো হয় ভালো হয়, বহুত বেয়াও হেৰি পাৱা গৈছে, যেনেকুৱা আমি এতিয়া মোবাইল ফোন ইউজ কৰিলে কেতিয়াবা আমাৰ ইউ পি আইৰ পৰা পইচা কাটি লয়। বহুত চ্কেম হৈ গৈছে। এনে বা নানা ধৰণৰ কথা বিপদ আহি পৰে কে
হয় হয়। ছাইবাৰ অপৰাধ বহুত হৈ গৈছে। বহুত স্ কেম হৈছে। সেইকাৰণে আমি মানে আমি বেলেগক বা কিছুমানে চাইবাৰ অপৰাধে কয় নহয় আমি এনেকুৱা অৰ্ডৰ লোৱা বা হেৰি কৰা, সেইকাৰণে আমি কে তিয়াও নিজৰ অ' টি পি দিব নালা নালাগে।
অ সেইটোতো শুনিছোঁ অ। নিজৰ পাৰ্চন, মানে নিজৰ, নিজৰ হেৰিবোৰ দিব নালাগে।
হয় পাৰ্চনেল ডিটেইলছ দিব নালাগে?
উম মই ভাবো যে মোবাইল ফোন এটা ভাল ভাল সঁজুলি হয় ইয়াক আমি সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে কিন্তু বহুত এনেকুৱা মানুহ আছে যোনে সঠিকভাৱে মোবাইল ফোনটো ব্যবহাৰ নকৰি। নিজৰ বিপদ নিজে। আগুৱাই লয় ন।
হয় হয় আৰু পৃথিৱীৰ প্ৰতি। ভৌতিক বস্তুৰে। ভাল আৰু বেয়া দুইটাৰ দিশ থাকে।
হয় হয় বহুতেতো এইটো বেয়া বেয়া হেৰিত দিশটোৱে লৈ লয়। গোট মোবাইলখন ভালক ইউজ। কৰিব নাজানে চলাবলৈ নাজানে পিছত বেয়া বেয়া ব্যবহাৰ কৰে বেব। বেয়া ব্যৱহাৰ কৰি বহুতো নো কোৱা হয়।
হয় আৰু মবাইল
এনেকৈ মোবাইল ফোন চাই আমি গাড়ি চলাব নালাগে।
হয় ঠিকেই কৈছে এইটো
অ
আৰু মোবাইল ফোনৰ ভাল আৰু বেয়া দুটা দিশ আছে ব্যৱহাৰ কৰা সকলে এই থকা উপলব্ধি কৰি ভাল দিশৰ গ্ৰহণ কৰিব লাগে হয়নে?
হয় আমি কেতিয়াও আমি কেতিয়াও যেতিয়াবা আমি গাড়ী চলাও তেতিয়া আমি মোবাইল ফোনত কথা পাতিব নালাগে। মোবাইল ফোনতটো আমি চলাব নালাগে। কিন্তু বহুত লোক আছে যোনে মোবাইল ফোন টো চলাই বা কথা পাতি কেনে গাড়ী চলাই এইবোৰ কাম কৰিব নালাগে। মোবাইল ফোনটোৰ ব্যৱহাৰ কৰাটো ভাল।
থাক কৰে সে ইয়াৰ বিবেচনা ব্যৱহাৰ কৰা। কৰতাৰ
হয় হয়
হয়
আজি তোমাৰ লগত কথা পা ভাল লাগিছিলে আলোচনা বোৰ কৰি বহুত
অ তুমাৰ লগতো কথা পাতি বহুত ভাল লাগিছে কথাবোৰ আলোচনা কৰি জানি কিনে বহুত ভাল লাগিছে।
অ ধন্যবাদ দিয়া আজি ইয়াতে আমি ধৰিলেও পুনৰ দেখা লগ পাম তে আৰু ন
হয় ধন্যবাদ দেখা পাম দেক পুনৰ লগ
আৰু থিকে আছে্।
অ দিয়ক দে
অ